হেল্ল'
হয় নমস্কাৰ
নমস্কাৰ নমস্কাৰ
অ গুড মৰ্ণিং
অহ শুভ প্ৰভা
কি কৰিছে
আছো দিয়ক এই এক্সাচাইজ কৰি উঠি অকমান এনে বহি আছো
অ অ অহ অ চাহ তাহ খোৱা হ'ল
চাহ তাহ খোৱাই নাই খামহে
হয় হয় মই শুই উঠিলো গাও ধোলো বাৰু
হয়
চাৰে পাঁচটা মান বজাতে উঠিলো মই উঠি মেলি মইও এক্সাৰচাইজ কৰিলো অলপ মান আধা ঘণ্টামান
হয় হয়
খোজ কাঢ়িলো খোজ কাঢ়ি এক্সাৰচাইজ কৰিলো ঘৰৰ ভিতৰতে তাৰপিছতে পানী চানী খাই মেলি এতিয়া গা পা ধুই মেলি আহিলো আৰু
হয় হয়
বনোৱা মেলাত লগা নাই জাষ্ট অকণমান ৰেষ্ট লৈছোঁ তেনেকে আৰু
অহ
দিনটোৰ আৰম্ভণি হৈ গৈছে আৰু তেনেকে এতিয়া বনোৱা মেলাত লাগি যাম আৰু
উম আচ্ছা বাকী পৰিয়াল সদস্য সকলে কাম কাজে যাবলে ৰেডি হোৱা নাই
হয় ৰেডি হোৱা নাই মানে আছে বাৰু ডিউটি আছে মানুহজন ওলাই যাবলে
হয়
তেখেতৰ কাৰণে ভাত পানী বনাব লাগিব বনাই মেলি ডিউটিলে পঠিয়াব লাগিব সেইটোয়ে পৰিয়াল। বুলি ক'লে তেনেকে বাৰু বেছি কাম নাই ঘৰৰ কাম খিনিয়ে আৰু
হয় হয় হয় হয়।
তেনেকে আৰু বাকী খ উম কিবা গৰম কেনেকুৱা হৈছে আপোনালোকৰ তাতে।
গৰম। ত' দিনে হ'ল দিনৰ বা। এইদিনৰ বতৰটো গৰমেই দিয়কচোন তাৰে উপৰিও। আজি আৰম্ভণিৰ পৰাই গৰমৰ লগত। লগতে বতাহজাক মাজে মাজে আছে গতিকে। ইমান চিন্তা কৰিবলগীয়া নাই বুলি মই অনুভৱ কৰিছো।
অ অ আমাৰ ইয়াতে কালিতকে অকনমান ৰদ। টো বেছি গৰমটো বেছি হ'লেও হাৱা মাৰি আছে বাৰু।
উম উম উম।
ইমানখিনি অসুবিধা নহব যেন পাইছো মানে মই। ভবাত। হলো ৰ'দটো বহুত বেছি দিছে।
উম আচ্ছা এই আমি অতিপাত এতিয়া যে গৰমৰ দিনত গৰম। ৰম পাওঁ।
হয় হয়।
তাৰ বাবে আমি পৰিৱেশ বিলাক। কি ধৰণৰ সংৰক্ষণ কৰিলে আমি গৰমৰ পৰা বাচি থাকিব পাৰিম। তাৰ ওপৰত আপোনাৰ অনুভৱ কেনেকুৱা।
এইটো মানে কি যিমান পাৰে গছ ৰুব লাগিব। পলুচন বোৰ অকণমান কমাব পাৰিলে নিজৰ কাৰণে ভাল আগৰ দিনত পলুচন টো কম আছে। ছিলে কাৰণে গৰমটো হলেও এতিয়াতকে অকনমান কম আছিলে। যেনেকে লকডাউনত যেনেকে গাড়ী ঘুৰা বোৰ ইমান। কম চলে চলা চলাটো কম আছিলে পলুচনটো কম আছিলে। সেইটো কাৰণে তাত গৰমটো এতিয়াতকে অকনমান কম আছিলে। তাৰ বিনিময়ত এতিয়া মানে বেছি হৈছে কাৰণ প্ৰদূ্ষণটো বেছি হৈছে ন। গছ গছনি ৰোৱাটো কম হৈছে কটা টো বেছি হৈছে। মানুহে গছ কাটিছে এচি লগাইছে ঘৰত। তেনেকুৱা হৈছে মানে। যিমান পাৰে গছ ৰুব লাগে গছে আমাক অক্সিজেন দিব হয় নে
হয়।
গছৰ তলত বহিয়ে কিবা এটা ভাল লাগে গৰমৰ দিনত যিমান এচি ভিতৰত। থাকিলেও ফেনৰ হাৱাত থাকিলেও মানে বাহিৰৰ হাৱাৰ নিচিনা। অনুভৱটো নহয় মানে যিহেতু গৰমৰ দিনত সেইটো কাৰণে। যিমান পাৰে নিজৰ বাউণ্ডাৰীত হলো গছ ৰুব লাগে বা ৰাস্তাত হলো গছ ৰুব লাগে।
হয়।
আৰু প্ৰদূষণটো অকমান কমাবলে চেষ্টা কৰিব লাগে তেনেকুৱা আৰু।
হয়। আপুনি পৰিৱেশ সংৰক্ষণৰ ওপৰত এ যেনেকে মন্তব্য কৰিছে প্ৰত্যেকটো।
সমাজৰ নাগৰিকে বা দেশৰ নাগৰিকে। এই প্ৰদূ্ৰষন মুুক্ত বা। সেউজীয়া গছ গছনিৰ ওপৰত তেওঁলোকে যদি। আজি ভাল ধৰণে ৰুব লাগে বৃক্ষৰূপ পন কৰা কাৰ্যসূচী মাজে মাজে যদি লৈ থাকে।
হয় হয় হয়।
আপুনি কেনে অনু আপোনাৰ কেনেকা অনুভৱ হয় যে গছ এজোপা বা আহ গছ এ বৃক্ষ ৰোপনৰৰ কাৰ্যসূচী। কেনেধৰণে কৰিলে আমি গছ বা বৃক্ষ বিলাকক কেনেকে সুন্দৰ হোৱা দেখিব সি আহ আপোনাৰ ফালৰ পৰা আপুনি জনাত যেনেবা গছ এজোপা ৰুলে সেই ৰোৱনৰ ব্যৱস্থাটো। কেনেধৰণৰ হলে সোনকালে গছজোপা ডাঙৰ হব। তাৰ ওপৰত অকমান ক'ব নেকি?
হয় মই ভাবো মানে গছটোৰ অক অকল ৰুই থৈ দিলে নহ'ব, গছতো গছ পুলিটো যেতিয়া ৰুই দিলে ন, তাত তে অকমান গোবৰ সাৰ প্ৰয়োগ কৰিব লাগিব তাতে সময়ে সময়ে পানীও দিব ৰুব লাগিব গছতটো অকল ৰুলে গছতটো ডাঙৰ হৈ নাযায় মাটি ৰুই দিলে জাষ্ট হৈ গ'ল। এইটোতো নহয় তাক প্ৰতিপালনো কৰিব লাগিব ডাঙৰ হবলে ভালে কুশলে চাফ চিকুণ কৰি মেলি, সাৰ অকমান দি তাতে গধূলি টাইমত পানী অকনমান দি তেনেকে ডাঙৰ দীঘল কৰাব লাগিব তেতিয়াহে গছ পুলিটো ডাঙৰ হব সেইটো কাৰণে যি ওম নিজৰ বাউণ্ডাৰীত থলো বা ৰাস্তা কাটে হলেও যতেই নহওক যেনিবা গছ পুলি য'ত তে ৰুৱে তাতে অকনমান চাফ চিকুণতটো কৰি দিব লাগে আৰু পানী চানী দি থাকিব লাগে।
উম।
টো তেতিয়া ধুনীয়া হ'ব যিমান গছ থাকিব যিমান পৰিৱেশটো সেউজীয়া হব ইমানেই ভাল লাগিব মানে থাকিবলৈ ইমানেই ধুনীয়া হব।
হয়।
মই সেইটো ভাবো আৰু।
হয় সেইটো অনুপাতে আপুনি কোৱাৰ দৰে যিট টো ধৰণৰ আজি আমি গছ ৰোপন বা বৃক্ষ ৰোপনৰ আহ যিখিনি নিয়ম কানুন আপ- আপুনি ভালকে কৈছে।
উ
এ তাৰে ভিতৰত আপুনি কি কি গছ আপোনাৰ কাৰণে আহ গছ ডাঙৰ হলেতো আমাক অক্সিজেন দিবই।
দিব হয় হয়।
অক্সিজেন দিলে হয়তো। আহ হয় মানুহৰ দেহৰ কাৰণে খুব প্ৰয়োজনীয় বস্তু।
হয় হয়।
শুৱনিও পৰিৱেশটো শুৱনি কৰিবলেও। আপুনি কিছুমান গছ বিলাকৰ নাম, আপুনি এনে ভাল পোৱা কিছুমান গছ বিলাকৰ নাম মানে পৰিৱেশটো শুৱনি কৰিবৰ কাৰণে যিখিনি আমি দৰকাৰ প্ৰাকৃতিক দৃশ্য দি দৰকাৰ হয় সেই প্ৰাকৃতিক দৃশ্যত এ দৰকাৰত মানে কিছুমান গছৰ নাম আপুনি এ শুৱনিৰ কাৰণে কব নেকি নাম বোহো।
হয় হয় মই প্ৰথমতে নাহৰ গছতটো বহুত ভাল পাও যিহেতু জুবিন দাও ভাল পাইছিলে। নাহৰ বস্তুও বেছি ভাল। পাওঁ আৰু কৃষ্ণচূড়াতটো বহুত ধুনীয়া হয় মানে। ফুলা ফুল। ফুলা সময়ত বহুত ধুনীয়া দেখি সেইটো কাৰণে কৃষ্ণচূড়া। ভাল পাওঁ শুনাৰো ভাল পাওঁ আৰু বেলেগ বস্ত- টো বহুত ভাল পাও বাৰু গছ গছনি এনে ৰুই। ৰুইও ভাল লাগে আৰু তামোল, গছ কলগছ তেনেকে ৰুই ৰুই থৈছো বাৰু নিজৰ বাউণ্ডাৰীতে অকনমান যিমান পাৰে ইমান জেগাও নাই যিহেতু। যিমানখিনি ৰব। পাৰিছো তেনেকে ৰুই থৈছো আৰু সেই কেইজোপা গছ।
হয়।
অ আপুনি আপোনাৰ বাউণ্ডাৰীত তেনেকে গছ ৰোৱা হৈছে যেনিবা তেনেকে গছ ৰুই আপুনি ভাল পায় নিকি?
অ নিশ্চয়ে ভাল পাব লাগিব গছ ৰুই।
হয় হয় হয় সেই।
কবলৈ গলেটো কৰ্তব্যটো হ'ল কি আমি। গছ ৰুলেই নহ'ব আপুনি কোৱাৰ দৰে গছ লালন পালন কৰিব লাগিব। সময়ে সময়ে সাৰ দিব লাগিব সময়ে সময়ে পানী দিব লাগিব তেনেধৰণৰ। কি আমি সদায় চোৱা চিতা কৰি থাকো তাৰে ভিতৰত। জীৱ জন্তু জীৱ জন্তু বুলিয়ে ক'লো পোক পৰুৱা বা পোক পতংগ। ছাগলী গৰু। তেনেকাৰ পৰা বাচি ৰাখিবৰ কাৰণে এইটো। আৰ বেৰ দি ধুনীয়াকে মানে। এইটো সযতনে ৰাখিব লাগিব তেতিয়াহে। গছ, খুব সোনকালে অতি কম সময়ৰ ভিতৰতে ডাঙৰ হ'ব।
হয় হয়।
উম তাৰ পৰা যিখিনি পাব লাগে সেইখিনিও আপুনি। পাবলৈ সক্ষম হব তাৰে ভিতৰত পাৰাপক্ষত আমি। শুৱনিও হব আৰু তাৰ ফল মূলো খাব পাব ঠিক তেনেক
ফলমু খাব পোৱাকৈ কিছুমান মানে আমি খোৱা ফল মূৰ গছ-গছনি ৰুলেও আমি বহুত যথেষ্ট উপকৃত হওঁ বুলি অ ভাল আৰু তেনেকে ৰুইও ভাল লাগে দেচোন। আহ আপোনাৰ শুৱনিৰ কাৰণে আপুনি যেনেকে। কোৱা যিদৰে নাহৰ উম
হয়।
ধুনীয়া ধুনীয়া গছ আছে। যি নিকি সি সদায় পৰিৱেশখন। সুন্দৰভাৱেও নিজকে তেওঁ সজাই তোলে লগতে। ফুল গছ আছে জবা ফুল আছে। আৰু ধেৰ বিভিন্ন। ধৰণৰ তেনেকে এ ফুল আছে কিন্তু মই নাম বিলাকহে নেজানো। এইটো নাম জানিব লাগিব কিছুমান ফুলৰ নাম। তেনেকে জানিব লাগিব। আৰু তেনেকে হয়তো বহুত শুৱনি হয় আৰু তেনেকে এ। হৈ থাকিলেহে আমি। জীৱও বাচিব গৰমৰ পৰাও বাচিব নিজেও সুস্থ জীৱন আ হয় থাকিব
হয় হয় আপুনি মন মন মনিপ্লেনো ৰুব পাৰে ঘৰৰ ভিতৰতে যিহেতু অক্সিজেনৰ কাৰণেও মানি প্লানটোত টো অক্সিজেনৰ কাৰণে বহুত ভাল হয় প্লান্তৰ ভিতৰত মানে প্লেনটো হয় বেছি আমাক অক্সিজেন দিয়ে মানে মই তেনেকে কেইজোপা মান লগাইছ টো বাৰু ঘৰৰ ভিতৰতে
হয়
হম এ নেচাৰেলি হোৱাতো মানে বহুত ভাল। কিনি অনাতকে প্লাষ্টিকৰ উ ঘৰৰ ভিতৰত প্লাষ্টিকৰ আনি থৈ দিয়াতকে। এ নেচাৰেলি হোৱাই প্ৰকৃতিৰ বাবে হোৱাই প্লান বোৰ বেছি ভাল লাগে আৰু। যেনেকে স্পাইডাৰ প্লেন মনিপ্লেন আৰু এই স্নেক প্লেন এইবোৰ মানে ঘৰৰ ভিতৰেত ঘৰৰ ভিতৰতে এনে ৰুই থৈ টাব এটাত ৰুই থৈ দিলে বহুত অক্সিজেন পোৱা যায়। দেখিবলৈও ধুনীয়া হয়। তেনেকে আৰু মই তেনেকে কৰি থৈছো মানে ভাল পাওঁ। ভালো লাগে আৰু অক্সিজেনো পাওঁ। আৰু প্ৰতিপালনো কৰিব লাগে। মাজে সময়ে পানীটো দি থাকিব লাগিব। মাটিটো চেঞ্জ কৰিব লাগিব। মাটিটো সলাই থাকিলেহে সাৰটো পাব।
হয়, হয়।
তেনেকুৱা আৰু। হয়, ঠিক আছে। আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়, ধন্যবাদ ধন্যবাদ।